অ হেল্ল'
অম নমস্কাৰ অ আপোনাৰ দিছো আপুনি বাবে চ' কিহত আমি বিশেষ এটা বিষয়ত আমি এই কথা আলোচনা কৰিম।
অ ঠিক আছে হ'ব, আছে
অঁ আচ্ছা। কথাটো তেনেহলে এতিয়াতো আমি বাৰিষাৰ চিজিন হয় ত এই সময়ত আমি খেতি-বাতিৰ বিষয়ে অলপ আমি কথা পা পাতিম কাৰন এতিয়া এতিয়া খেতি বাতিৰ সময় হয়। ত এতিয়া বাৰিষা চিজিন, ত বাৰিষা চিজিনত এনে কি কি খেতি বাতি কৰে আপুনি অলপ কব পাৰিব নেকি?
ক'ব পাৰিম। অ আপোনাক আহ আগতে। ত থেংক ইউ আপুনি যে সেনেকুৱা মোক এটা সুবিধা দিলে সেইটো কাৰণে আমি এতিয়া। বাৰিষা দিনত ক'ব গ'লে আমি। বহুত এ জেগাতে। বহুত খেতি কৰা যায় ন বেলেগ বেলেগ। হয়নে হেল্ল' অঁ অঁ ক'ব গ'লে। যেনিবা এইফালে আমাৰ ফালেতো এতিয়া ৰঞ্জিত এইগিলা আৰু। এনেকে ক'ব গ'লে তো বহুত আছে মই বেছিকে যোনটো দেখিছোঁ সেইটো ৰঞ্জিত দেখিছোঁ। আৰু। এনেকেতো আৰু বেলেগ মই আমাৰ ফালে কৰা দেখা নাই। মই ক'লে সেইটো বিষয়ে ক'ব পাৰিম ৰঞ্জিতৰ বিষয়ে ৰঞ্জিত ধান দিয়ে। তটো সেইটো অ এতিয়াতো এনে। আহিছে যে আগতেতো গৰুৰ লগতে ধান ৰইছিলে হয়নে?
হয় হয়।
অ এতিয়াতো আহিছে ট্ৰেক্টৰ। ট্ৰেক্টৰৰ লগতে ৰুই নে তাৰপিছত সেই। কি কয় আমি আগতে যদি ধান ৰুব লগা হয় তেতিয়াতো পানীৰ। লগা হয় পানী লাগিলে তো আগতে আমি সেইটো কামত লাগ থাকিব লাগিব আগতে বিধান দিব লাগিব বিধান দিব কাৰণে আগতে। এতিয়া আমি আহ দুবাৰ তিনিবাৰকে হাল মাৰি থৈ দিব লাগিব। তাৰপিছত আৰু। তাৰপিছত বিধান দিব বিধানটো দিয়াৰ পিছত এনেকে। একমাহ দুই মাহ মান। পিছতে সেইটো যেতিয়া নিজে নিজে ধানৰ নিচিনা সৰু-সৰু ওলাই আহিলে সেইটো কটীয়া হৈ যাব ন', তাৰপিছত সেইটো যেতিয়া অ', ডাঙৰ হৈ আহে দুই মাহ, একমাহ পিছত, তাৰপিছত সেইটো আহ, আকৌ উম, তুলিব লগা হয়। নহয় জানো? অ', তুলিয়াৰ আহ, তোলাৰ পিছত আহ তোলাৰ তাৰপিছত সেইটো আমি য'ত জেগাত ৰুম মানে, য'ত আমি ৰুবলৈ আহ, জেগা চইচ কৰি থৈ দিওঁ না তাতে নিব লাগিব। তুলি ফালে। অ', তাৰপিছত অ', সেইটো উম, মানে যত-যত জাগা ৰুব না সেইটো জাগাতো আমি আগতে তাকো অ', এক্সট্ৰাকে সেনেকে আগত অ', সেইটো মাৰি থৈ দিব লাগিব তাৰ যাতে তাৰ মাটিটো এনেকুৱা আহ উম, কি কয় সেইটো আহ, মানে টান নহয়। আহ, খে-খেম-খেমেকা হৈ থাক দিবলৈ দিব কাৰণে সেইটো আমি আগতে দুবাৰ বা তিনি ফাৰষ্টতে দিয়ে যাতে জংগল-তংগল মৰিবৰ কাৰণে আ, তাৰপিছত আকৌ য়ে দুইবাৰ দিয়ে তাৰ পিছত আৰু ৰোৱাৰ আগত একবাৰ দি ফালে সেইটো অ, ভাল কে অ, বকাটো অ, যাতে এ আ, কি কয় সেইটো? টান অ, নহ অ, নহ'বৰ কাৰণে সেইটো এ ধান ৰোৱাৰ আগতে সেইটো কিবা কৰি লোৱা হয় এ কি কয় সেইটো অ, মানে মাটিটো ভাঙাই লয় তাৰপিছত সেই বিধানটো দিয়ে। না
হেল্ল'।
হয়, হয়, শুনি শুনি আছো আপুনি কওক হয়, হয়, হয়, মই শুনি আছো।
তাৰপিছত এনেকে আৰু বিধানটো তুলি লৈ ফালে তাতে দিয়া অ, মানে ৰোৱা হয় আৰু সেনেকে ৰু মানে এ এতে আলি-চালি দিব লগা হয় আৰু ধানটো ভালকে মানে জাগা চাই জাগা ৰোৱা হয় য'ত জাগাতো মানে বহুত পানী থাকিব সেনেকা জাগাত মানে অচৰ ৰুৱা হ'ব আৰু যদি জাগাটো যদি পানী নাথাকে পানী অসুবিধা হয়, এনেকা জাগাত মানে অলপ উ, মানে দূৰ দূৰকে ৰোৱা হয় শুনিছেনে আপুনি?
হয় হয়, মই শুনি আছো, আপুনি কয় থাকক, হয়, হয়, মই শুনি আছো।
তাৰে পিছত তাতে আমি এইটো অ, মানে য'ত ধান সেইটো বেছিকে মানে অহল-বহল জাগা থৈ দিয়া নহয়, তাতে আমি এটা এক্সট্ৰাকে লাইন বা এনেকে কি ক'ব সেইটো আলি কব নেকি এনেকে দিয়া হ'ব তাৰ পিছত ত' সেনেকুৱাই ৰুই দিয়ে তা ৰি মোৰ চাই অলপ ভালকে ক'ব পাৰিব নেকি? মই মোৰ মৰটো মই যিখিমান জানিলো মই সেইটো ক'লো। অ, হয় অ, আপুনি এতিয়া মোৰ চাই অলপ ভালকে ক'ব পাৰিব নেকি? কওকচোন।
হয়, আপুনি যিটো কৈছে টো বাৰিষা চিজিন, এতিয়া মেইন খেতিয়ে হল ইয়াত ধান খেতি হয় আৰু ধান খেতিৰ বাহিৰেও বহুত খেতি পাৰে যে চবজি জুলকীয়াকে মাকৈ টি আছে না এনেকুৱা বহুত খেতি বিলাক আছে, তথাপি এতিয়া মেইন খেতি হিচাপে ধান খেতিটোকে আমি বিচি গুৰুত্ব দিয়া হয় আৰু, আৰু আপুনি যিনিকা যিবিলাক কথা কলে কেনেকা কঠিয়া সিঁচে, কেনেকা ধান লগাই ইয়াৰ বিষয়ে আপুনি কৈছে হয়, ভাল কথা আপোনাৰ মানে বত খেনি এক্সপিৰিয়েন্ঞ্চ আছে ত' আপোনাৰ পৰাই জানি মই বহুতখিনি মই আনন্দ কৰিছো আৰু ঠিক আছে এতিয়া মইয়ো মোৰ ফালৰ পৰা যিখি এক্সপ্রেৰিয়েনচ আছে, সেইটো মই আ আপোনাক জনাব বিচাৰিছো, সচাকে এনেকুৱাই মানে যেতিয়া আমি ধান ধান লগাবলৈ হ'লে ধানৰোতো বহুত বেলেগ বেলেগ ধান আছে আৰু থান আছে বৰা থান আছে, জাহা থান আছে না, শালি থান আছে, এনেকা বহুত থান বিলাক আছে চ' অ চ' সে সেইকাৰণে পাছত সি ধান টো এতিয়া আহ, ধান টো ৰুবলৈ হ'লে আমি ফাৰ্চ টাইমতে আমি কি কৰিব লাগে প্ৰথমতে আমি কঠীয়া আমাক লাগিব, কাৰণ সেইকাৰণে অহ কঠিয়া, কঠিয়াটো লাগিব, তাৰ পিছত সে আমি কঠিয়াৰ পৰাহে আমি তাৰ পিছত আমি, আমি ধান লগাব পাৰে, ত' প্ৰথমতে আমি কঠিয়াটো কৰিবলৈ হ'লে আমি ফাৰ্ষ্ট টাইম কি কৰিব লাগিব? কঠীয়া কঠীয়া য'ত নিকি, কঠীয়া পাৰিব সেই কঠীয়া পৰা জেগাটো আমি ভালকে হাল মাৰি পেলাই, আমি ভালকে বন, চন বিলাক মাৰি ল'ব লাগিব। আৰু সিটো কঠীয়াটো, কঠীয়া হোৱাৰ আগত ধানটো আমি দুই ৰাতি পানীত ভিজাই ৰাখিব লাগিব।
হয়, হয়।
দুই ৰাতি পানীত ভিজাই ৰা উঠাব কিবা এনেকা এইটো ধানটো আনি পেলাই ওপৰত এনেকা শুকান জেগাত এইটো ৰাখিব লাগিব সেইটো মানে গজালি ওলাবৰ কাৰণে আকৌ সেইটো মানে কিবা, কিবি ধানটো ঢাকি ৰাখিব লাগে। এইটো একদিন, বা দুইদিন এনেকুৱা মানে ঢাকি ৰাখি পেলাই সেইটো যেতিয়া গাজা ওলাব সেই গাজা ওলোৱাৰ পিছত সেই কঠীয়াটো আমি কঠীয়া ঠেলিত পাৰিবলৈ আমি যায়, তাৰপিছত আৰু যেতিয়া কঠীয়াটো আ' পাৰিব তেতিয়া কঠীয়াটো ৰুবলৈ হোৱা লৈকে মটামটি দুই মাহটো লাগে
হয় হয়।
কঠীয়াটো অ কঠীয়াটো ৰুবলৈ হলে কম চে কম হলেও আমাক দুই মাহটো লাগে।
হয় হয়।
চ' আহ সেইকাৰণে এতিয়া কি বুলি কয় এতিয়া সেই দুই মাহৰ হোৱাৰ পিছতহে আমি সি কঠিয়টো পথাৰত আমি ধান হিচাপে আমি লগাব। অ' যিটো নেকি আপুনি পথাৰ কথাটো অলপ কৈছিলে না।
হয় হয় কৈছিলো।
লৈ যাব লাগে সেটো কঠীয়াটো উঠাব লাগে কঠীয়াটো মুঠি মুঠিকে আমি উঠা উঠাই পেলাই আকৌ সেইতো পথাৰত যেতিয়া নেকি পথাৰত মাটি টো ধান লগাবৰ কাৰণে উপযুক্ত হব তেতিয়া আমি কি কৰো আকৌ সেই কঠীয়াটো কঠীয়া কঠীয়া শালিৰ পৰা আমি আকৌ পথাৰলৈ লৈ যাওঁ আৰু পথাৰলৈ লৈ যাৱ এতিয়া মানে আজিকালিতো মানে অলপ আধুনিক যুক্ত আৰে আজিকালি মানে বেছি জাগা বিলাকত মানে মেচি চিনেৰে মানে ধান বিলাক লগাই ত' এতিয়া আমিটো গাঁৱলীয়া আমি মানুহ হৈছ এতিয়া গাঁৱলীয়া মানুহ বিলাক এতিয়ালৈকে যে বা তেনেকা মেচিনেৰে লগোৱাটো হোৱা নাই এতিয়ালৈকে এতিয়া বৰ্তমান মানুহে লগাই আৰু দেই অৰ্থাৎ মানে আমাৰ মহিলা বিলাক আছে নহয়। এই মহিলাবিলাকে যেনিবা এতিয়া আমাৰ সে সেই ধানটো লগোৱা হয়।
হয় হয়।
তেনেকুৱাই মানে এতিয়া বাৰিষাৰ যিটো নতুনকে ধান খেতি মানে তেনেকুৱা কৰি কৰা হয়। চ' ত এনেকুৱাই বৰ্তমান এতিয়া আমাৰ ফালে এতিয়ালৈকে যেনিবা তেনেকুৱা মেচিন তেনে এটা লৈকে ইয় বেবহাৰ কৰা নাই এতিয়ালৈকে যেনা মানুহে নিজ হাতেৰে যেনিবা এতিয়ালৈ ধানটো লগাই আছে আৰু হ'ব মই বিশ্বাস কৰো এতিয়া লাহেক আধুনিক যুগ হয় যিহেতু সেইখিন এতিয়া লাহে লাহে ডেভেলপ ওপৰ ফালে মানে আগবাঢ়ি গৈ আছে চ' আকৌ চাগে দুই তিন বছৰৰ পিছত চাগে মানে তেনেকুৱা মানুহে চাগে ধান লগাব আ নালাগিব। চ চাগে চব মানে মেচিনৰেহে লগাব এদিনত পৰিস্থিতি হব পাৰে আমাৰ দিনতো চ' সেইকাৰণে এতিয়া মে এতিয়া তেনেকা হোৱাৰ বাবে মানে কামটোও বহুত আগ বাঢ়ি গৈছে কাৰণ কিয় নো মানুহে যিমান আ মানুহে ধান লগালে যিমান টাইম লাগে যদি মেচিনৰে যদি লগাই তাৰমানে আমি অলপ বেছি আমি সময়টো আমি বচাব পাৰো মানুহ যদি এক এক দিনত দুই বিঘা যদি ধান লগাই মেচিনেৰে আমি পাঁচ লগাব পাৰো মানে এনেকা মানে আমি এনেকা বহুত উন্নতিৰ কিবা টো আমি এতিয়া দেখিবলৈ পাই আছ আৰ' ত' তেনেকুৱাই এতিয়া বৰ্তমানৰ ধান খেতিটো যেনেকুৱা এতিয়া বৰ্তমান কে ৱাই ৰাহি আছে। চ' এনেকুৱায়ে এতিয়া মানে ঠিক এনেকা বহুত জাগাতে এতিয়া বৰ্তমান এনেকা ধান খেতি হৈ আছে আৰু এতিয়া আমাৰ ইফেলেও যেনিবাই এতিয়া মেচিন হোৱা নাই যেদিঅ মানু পুহেৰ যোগেদিয়ে মানে এনেকুৱাই তিয়া মানে সুন্দৰভাৱে মানে নিজৰ নিজৰ খেতি বিলাক মানে কৰি আছে আৰু
উম- উম-উম, হয়- হয়। শুনি আছো-শুনি আছো কওকচোন আপুনি।
অ', তেনেকুৱাই মানে ধান খেতিত তো, কৰা হয়। আৰু ধান খেতিৰ বিষয়ে ক'বলৈ গ'লে আৰুটো বহুত ওলাই। আব, বহুত আছে ক'বলৈ, ত কিন্তু আমাৰ যিটো মানে
টা-টাইমটো হৈ গল। চ' আজিৰ বাবে আমাৰ এই যি ধান খেতিৰ কথাটো আমি ইয়াত দে খামৰিমাৰিম দেই।
অ, ঠিক আছে, থেংক ইউ।
ধন্যবাদ ধন্য
অ'।